হেল্ল'? হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল। হেল্ল' চেক। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল, হেল্ল। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্লৌ'
হেল্লৌ' হেল্লৌ' হেল্লৌ' অঁ অঁ অঁ শুনি আছো।
এ নেটৱৰ্ক ইছ্যুৰ কাৰণে হ'ল চাগে কিবা এটা।
হঁ হঁ হঁ।
ত' আমাৰ নেক্স টপিকটো হ'ল তোমাৰ ফেমিলি।
পৰিয়াল।
উম' ফেমিলি তত কোৱাচোন তুমি। তোমাৰ অপিনিয়নটো, ফেমিলিৰ ওপৰত।
উম' ফেমিলি ফেমিলি- একচুৱেলি ফেমিলি আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ একক। মানে এইটো এটা ইউনিটি, ফেমিলি বুলি কলে এটা মানে কি কম আও- এটা বস্তু ইউনিটি হয় ন ত' ইয়াত- মানে ফেমিলি এজন মানুহৰে ফেমিলি নহয় ফেমিলি হৈছে যত- সব চব থাকে তেনেকে তাতে বহুত- মানুহ থাকিব পাৰে ফ্ৰেণডছ থাকিব পাৰে মানুহ থাকিব- মা দেউতা ককা আইতা আংকল চবৰ চব- থাকিব পাৰে আৰু মানুহে- জন্মৰ পৰাই মানে কি ফেমিলিৰ মাজত ডাঙৰ দীঘল হয়। আৰু জীৱনৰ যোনটো মানে- প্ৰথম শিক্ষা সেইটো ফেমিলিৰ পৰাই- হেৰি লাভ কৰে। তাৰপিছত, - মৰম স্নেহ শৃংখলতা, নৈতিকতা- দায়িত্ববোধ আৰু সামাজিক মূল্যয়বোৰ পৰিয়ালৰ পৰাই ৰোপন হয়। আৰু- সেইকাৰণে মানে ফেমিলিটোক মানে- সমাজৰ গঠনৰ মানে মূল ভেটি বুলি কোৱা হয়। হেল্লৌ' হেল্লৌ' হেল্লৌ'
আৎচ্ছা।
হেল্লৌ'
হেল্লৌ'
অঁ' অঁ' শুনি পাইছো।
অঁ শুনিছো পিছে তোমাৰ ফেমিলীত কোন কোন আছে বাৰু?
মোৰ ফেমিলীত ক'ব গ'লে চবেই আছে এতিয়া আইতা, ককা আছে, মা আছে, ভাইটি আছে। তাৰপিছত খুৰা আছে, খুৰী আছে, বৰ্মা, বৰটা পেহা, পেহী। তাৰপিছত এ মামা মামা ফালেও আছে মামাহতৰ ফালে। আইতা আছে, মামা আছে, মামী আছে, মামাৰ লৰা আছে। আছে তেনেকে তোমাৰ কোন কোন আছে?
মোৰ মা, দেউতা, মই আৰু ভণ্টি এজনী আছে তেনেকে।
বিয়া পতা নাই নেকি তুমি?
নাই নাই ইতিয়া নাই।
কিবা ভৱিষ্যতলৈকে প্লেন আছে নে?
সেইটো বাৰু পিছত হ'ব। এতিয়া তোমাৰ কোৱা?
অ। মোৰ পিছত তেনেকে আৰু পৰিয়াল ফেমিলি আৰু। ফেমিলি ফেমিলি কেই প্ৰকাৰৰ জানা নাজানা?
কি বস্তু?
ফেমিলি
বাৰু কোৱাচোন তুমি।
ফেমিলি মানে দুই প্ৰকাৰ ক'ব গলে, এটা হৈছে জইণ্ট ফেমিলি আৰু এটা আছে নিউক্লিয়াৰ ফেমিলি।
উম
মানে জইণ্ট ফেমিলিত মানে কি হয় সকলো চব থাকিব। যেনেকে মোৰ যেনেকে জইণ্ট ফেমিলি বুলি ক'লে খুৰা-খুৰী, ককা-আইতা, ভাই- ভনী। চব ইয়াত থাকে একেলগতে একেলগতে খোৱা বোৱা কৰে তেনেকে থাকে, উম আৰু একক বা সৰু পৰিয়াল তাত মানে আকৌ তেনেকে পিতৃ-মাতৃ আৰু সন্তান থাকে আৰু।
যেনেকে সেইবোৰ মানে মেইনলি হেৰিত দেখা পোৱা যায় টাউন চহৰ অঞ্চলত। আমি দেখা পাওঁ যেনেকে এটা এটা। চহৰ অঞ্চলত মানে জইণ্ট ফেমিলি কম দেখা পোৱা যায়।
ফেমিলি ক'ব গলে ফেমিলি বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আমি ফেমিলি চাপৰ্ট কেতিয়াবা কি যিয়ে নহওক ফেমিলি কোনোবা থাকক নাথাকক কিন্তু আমাৰ ফেমিলি সদায় লগত থাকিব যিমানেই বেয়া সময় নহয় বাৰু যিয়ে নহওক কিবা নহওক বাকী কোনোবা নাথাকিলেও আমাৰ ফেমিলি চাপৰ্টত থাকে আৰু। ফেমিলি এটা এইটো এটা বহুত ইম্পৰ্টেণ্ট।
ফেমিলিটো পৰা আমি ভাল কাম কৰাত বহুত উৎসাহ পাওঁ বা মৰম চেনেহ আদৰ্শ বহুত বস্তু শিকিব পাৰো আমি ধৰ সৰুৰে পৰা ফেমিলি ভাল ফেমিলিৰে পৰা আমি বহুত নীতি শিক্ষা বহুত পাওঁ ন। ভাল ভাল কথা গম পাওঁ বহুত বস্তু বিভিন্ন ধৰণৰ কথা।
এটা এটা এটা ভৱিষ্যযতটো মানে ফেমিলীয়ে বহুত মেটাৰ কৰে যে, কি ফেমেলি কেনেকুৱা এটা সংস্কাৰ দি কেনেকুৱা হেৰি
তেওঁলোকৰ নীতি শিক্ষা আচৰণ এইবোৰতো ফেমিলিৰ পৰা পোৱা যায় ন সৰুৰ পৰা, তো
উম।
এইবোৰে উমহ।
প্ৰথমে এজন লৰা বা এজন মানে শিশুৱে ঘৰৰ দুুনীয়া খনৰ চবতকৈ প্ৰথম শিক্ষাটো নিজৰ ফেমিলিৰ পৰাই পায়, তোমাৰ তেনেকে কথা কোৱা শিক্ষা হওঁক, বা বস্তু এটা বুজা শিক্ষাই বিভিন্ন ধৰণৰ। তো সেইটো তোমাৰ শিক্ষা বোৰতো ফেমিলি এটাৰ পৰা পোৱা যায়, যদি ফেমেলি টোৱে ভাল শিক্ষা দিয়ে তেতিয়া শিশুটোৱে তোমাৰ বহুত বস্তু শিকিব পাৰিব, আগুৱাই যাব পাৰিব তেনেকুৱা। ভাল ভাল কথা গম পাব বাত সেই ফেমিলিটোৰ পৰা ভাল একো শিক্ষাই নাপ পায়। পোৱালিটোও তেনেকুৱাই হ'ব মানে বহুত কথা গম নোপোৱা।
উম, এটা মানে আদৰ্শ পৰিয়ালৰ বৈশিষ্টই কেনেকে পৰিয়াল মৰম, বিশ্বাস, পাৰম্পাৰিক সন্মান। সহযোগিতা, সহনশীলতা আৰু দায়িত্ববোধ থাকে। পৰিয়ালত প্ৰতিজন সদস্যই নিজৰ কৰ্তব্য পালন কৰে, আৰু ইজনে সিজনৰ সুখ দুখত অংশগ্ৰহণ কৰে। তেনেকে আৰু, তাৰ পিছত এনে পৰিয়ালত শিশুৰ মানে মানে দিশবোৰ মানে ডেভলপ হয় আৰু মানুহ এজন। বাকী তোমাৰ কোনোবা আছেনে, নিজৰ মানে ল'ৰা ছো
কেনি গ'ল? মই বাৰু এতিয়া ষ্টুডেন্ট হয়, এতিয়া এইবোৰ নাই একো।
ষ্টুডেন্ট নেকি?
হয়, তুমি?
মোৰ পঁচিশ বছৰ হৈছে বাৰু বয়স।
আচ্ছা।
তুমি কি ভাবিছা ফেমেলিৰ ওপৰত তেনেকুৱা? ভৱিষ্যতে ধৰ তোমাৰ ভৱিষ্যতে ধৰ তোমাৰ দাম কোৱা।
উম। মইতো এতিয়া জইন ফেমেলিতে আছো, তেনেকে থাকি ভাল লাগে গাৱঁত, গাৱঁত জইন ফেমিলি বহুত পপুলাৰ হয়, ত সেনেকে চবৰ লগত থাকি মানে সেই বৰু নালাগে থাকি। ভাইটি ভণ্টি থাকে সৰু, তাৰপিছত সিহঁতৰ লগত খেল ধেমালি কৰো। ত সেইবোৰে আৰু। ভৱিষ্যতলে তোমাৰ কি কি কি
এনেকুৱা এতিয়ালৈ পোৱা নাই বা এনেকুৱাও নহয় যে নাই কিবা ধৰ পিছলে যদি হয় তেনেকুৱা কিবা এটা ভাবোঁ তো নিজৰ পৰিয়ালটো ভালে থাকিলে কি কয়?
ফুটবল টিম
নাই তেনেকুৱা নহয় বাৰু দেই। তুমি কোৱাচোন?
হা